হেল্ল',
ব্যস্ত আছা নেকি?
নাই-নাই ক?
অ, নাই মানে তোক কথা এটা ক হে ফোন কৰিছিলোঁ। তই যে মাজতে ভূটান গৈছিলি। অ', তাৰে বিষয়ে অলপ কবি নেকি?
ভূটান মানে কি হ'ল, তই জানানে আমাৰ মই য'ত য'ত থাকোঁ পাঠশালা তাৰে কাষতে বৰ্ডাৰ আছে ভূটানৰ।
উম।
উম, ত'ম, আমাৰ তাৰ পৰা আমাৰ ঘৰৰ পৰা। ভূতানেলে তোৰ অ চল্লিছ মিনিটমান লাগি যায় আৰু, চল্লিছ মিনিটত তই যাই পাবি ভূটান। আৰু তোৰ ভূটানত মানে বৰ্ডাৰত যেতিয়া মানে পাম আৰু বৰ্ডাৰ, পোৱাৰ লগে-লগে তই সোমোৱাৰ আগত, তাত অফিচৰ নিচিনা থাকে। তাত মানে তই তোৰ আধাৰ কাৰ্ড বা পান কাৰ্ড এনেকুৱাকে জমা দিব লাগিব, মানে জমা মানে, দেখাব লাগিব আৰু। তেতিয়াহে তোক মানে যাব দিব। যদি তই, ফটো মাৰি দেখালেও উম, হম।
পাছ এইবোৰ লাগে নেকি?
নাই নাই নাই নালাগে। খালি, তই পাৰ্মিশচনটো ল'ব লাগিব আৰু কি তই যে ভূটান যাবি। এইটো পাৰ পৰা সেইটো পাৰলৈ।
তাৰ কাৰণে, পইচা লাগে নেকি?
নাই নাই নাই না নালাগে নালাগে, খালি তই আধাৰ বা পান কাৰ্ড এখন দেখালেই হ'ল আৰু। সেইটোৱে মানে নিয়ম আৰু।
উম।
তো সোমোৱাৰ লগে লগে এটা মানে, ঠাণ্ডা ঠাণ্ডা এটা যি ধুনীয়া মানে বতাহ এটা আহে। সেইটো তাতে মানে ভাল লাগি যায় আৰু। ঠাণ্ডা ঠাণ্ডা, সেইটো অনুভৱ কৰিব পাৰি। আৰু তোৰ, ইমানেই বেছি ধুনীয়া হয়, তাত ধুনীয়া
উম
পুলিচ ৰোৱা আছে। ফুলবোৰ ৰোৱা আছে। বহুত ধুনীয়া লাগে সেইখিনি জাগাত। সেই অফিচটোৰ কাষত। তাত ফ ফটো বহুত ধুনীয়া আহে। তাৰপিছত আমি এনেকে তাকে গাড়ী লৈ যায় পাহাৰৰ ওপৰত উঠিব লাগে।
উম
উঠাৰ পিছত তোৰ ঠাণ্ডা লাগি যায় একদম মানে। আৰু ঝ ঝৰ্ণা এটা আছে। নদী আছে। তাত তই বহি দি কিনে ফটো উঠিব পাৰিবি। আৰু মানে শান্তিৰ পৰিৱেশ আৰু এটা।
ৰাস্তাবোৰ
একদম মানে বহুত চাফা হয়। আমাৰ লগত যদি মই পাৰ্থক্য কৰোঁ বহুতে বেছি চাফ। অ হয় আৰু আৰু তোৰ মানে একদম ভাল সময়টো হ'ল যোৱা এক একদম সূৰ্যৰ দুবাৰ আগে আগে।
অ
ইমানেই বেছি ধুনীয়া লাগে সেইখিনি সময়। মানে এনেকুৱা লাগে কি যি হৈ হৈ আছে হৈ থাকক গোটেই দুনীয়াখনত। তই আৰু তোৰ লগত সেই টো আৰু
উম উম আৰু তাৰাপা তহঁত কেইটাত গৈছিলি?
আমিতো দুটামানত গৈছিলোঁ যাই পাই তাত অলপ ঘূৰিলোঁ তাত। তে বহুত ৰেষ্টুৰেণ্টটো আছে। মানে তই এনেকে যায়েই
ছেনে
আছে মানে ইমানো ভিতৰলৈকে সোমাই যাব নিদিয়ে অলপ আৰু তোৰ প্ৰথমতে তই গৈ থাকিলে তোৰ এনেকুৱা লাগিব কি জাষ্ট আমি মানে অকল পাহাৰকেইখনেই উঠি আছো বাকী আৰু একোৱেই নাই কিন্তু যাই পোৱাৰ পিছত এখন সৰুকৈ চহৰ এখন দেখিবলৈ পায় আৰু
আহ
আৰু চহৰখন বহুত ধুনীয়া হয় তাৰে মানুহখিনি তাৰে ঘৰ অলপ খোৱা বস্তুবোৰৰ দামটো অলপ বেছিয়ে হয়।
আহ
বাক বাকী ঠিকেই আছে আৰু আৰু এখন তাত ৰিজৰ্ট এখন খন আছে তাত
তাত কেনেকুৱা ধৰণৰ মানুহ থাকে?
মানুহবোৰ আমাৰ ইয়াৰে বড়োবোৰ যেনেকুৱা মানে দেখাত আৰু তেনেকুৱাই আৰু মানে মানুহবোৰ পাহাৰতে থাকে পাহাৰত ঘৰ উম ট্ৰাইবেল ট্ৰাইবেল হয় পাহাৰতে ঘৰ আৰু সিহঁতে নদীটোত গা ধুই থাকে বা তেনেকুৱা টাইপৰ
উম
তেনেকুৱা
উম তাত থকা মেলা ব্যৱস্থা আছে আছে নে
আছে আছে আছে থকা মেলা ব্যৱস্থা কোনোবাই থাকিওঁ যায় যোনবোৰ দূৰৰ পৰা আহে
অঁ
আৰু তাত এখন বহুত ধুনীয়া ৰিজৰ্ট আছে
অঁ
তাত তোৰ গোটেইখিনি বস্তু আছে আৰু বহুতে বেছি ভাল লাগে
অঁ
উম
হাঁ
ওপৰৰ পৰা চাগে দৃশ্যটো দেখি ভাল লাগে
বহুতে বেছি ভাল লাগে একদম সূৰ্য দুববাৰ সেইখিনি টাইমত আৰু সন্ধিয়া সময়
ঠাণ্ডা হৈ থাকে ঠাণ্ডা হৈ থাকে বোলো।
উম উম ঠাণ্ডা হৈ থাকে মানে সেইখিনি সোমোৱাৰ লগে লগে ঠাণ্ডা ঠাণ্ডা অনুভৱটো মানে একদম আহি যায় আৰু কি ঠাণ্ডা লাগিছে তেনেকুৱা।
ভূটান এনে কোনটো মাহত গলে বেছি ভাল?
আমিতো জুলাইত গৈছিলোঁ।
জুলাই?
যোৱা বছৰ। তাৰপিছত আমি এই বছৰৰ এপ্ৰিলত গ'লোঁ।
অঁ অঁ।
যাব পাৰি যেতিয়াই ইচ্ছা তেতিয়াই যাব পাৰি এনাই। পোৱা নহয় কি ঠাণ্ডাৰ দিনত বেছি? ভাল, বা গৰম দিনত বেছি ভাল। তেনেকুৱা নহয় আৰু
কি আছে চাবলগীয়া জেগা?
চাবলগীয়া জেগা সেইবোৰে আছে। আৰু বুদ্ধ মন্দিৰ আছে, সেইবোৰ ভাল লাগে। চাই
তাতে বুদ্ধ মানুহ
অ আছে বুদ্ধ মানুহ।
বেছিকে হেইবৰে
হা?
বেছিকে সেইবোৰে থাকে চাগে!
উম উম সেইবোৰে আছে। আৰু তোৰ তাত এটা ফেক্টৰী আছে কাগজৰ বহুতে বেছি ডাঙৰ আৰু বহুতে বেছি ধুনীয়া হয়।
সেইখন চাফ চিকুণকৈ ৰাখিছে?
উম বহুতে বেছি চাফ চিকুণ আৰু তাৰ পানীবোৰ যে আছে পানীবোৰ! আমি মানে ঝৰ্ণাৰ ফালে এনেকৈ নামি গৈছিলোঁ
উম
লাৰি ইমানেই ধুনীয়া লাগে। মানে কৈছোঁ আৰু ইমানেই বেছি একোৱেই নাই পানীখিনিত লেতেৰা পেতেৰা একোৱেই নাই।
অঁ।
উম।
তাকাহে তাৰ পিছত খোৱা বোৱা কি কৰিব পাৰি তাত গ'লে?
খোৱা বোৱা আমি যেনেকৈ ভাত খাওঁ বা সেইবোৰ নাপায় ম'মোটো বহুত বেছি ফেমাচ হয়। ম'ম'টো চলে আৰু মানে ট্ৰাইবেল মানুহবোৰেতো ম'ম'টোৱে
অ ইহতেটো
আৰু
হা
আৰু মৰ্টন যে আছে মৰ্টন
উম।
মটন ম মৰটন বহুত ধুনীয়া ধুনীয়া পায় একদম ধুনীয়া ধুনীয়া শেহৰ পায় আৰু মৰটন।
ট্ৰাইবেল বোৰেতো সিজোৱা বস্তুৱয়ে বেছিকে খায়।
বইল বস্তু।
উ তহতে কিবা খালি?
তেনেক অঁ খালোঁ আমি আমি ম'ম' খালোঁ
আহ আহ
তাৰপিছত আমি ৰিজৰ্টখনলৈ গৈছিলোঁ
অ ৰিজট খত সেইখন ৰিজৰ্টত থাকিব পাৰি
অঁ থাকিবও পাৰি আৰু মানে কেনেকুৱা এতিয়া তাত মানুহ মানে একদম শান্তিৰ কাৰণে যায় আৰু ছুইমিং পুল আছে
অ
তাত হেৰি কৰি কিনে গোটেই পাহাৰৰ দৃশ্য দেখা পায়
উম
ভাল লাগে আৰু
আহ
আৰু তোৰ এনেকুৱা নহয় কি তই ৰিজৰ্টখনত খাবই লাগিব মানে তই যাই কিনে চুইমিং পুলটোত হেৰি কৰি ফটোচোট টকিঅ' উঠি গুচি আহিব পাৰোঁ আ বাৰৰ
ৰিজৰ্ট খত ঘূৰিব যাব পাৰকে যাব পাৰি
তেনেকে
অ
যাব পাৰি
তহঁত বহুত ভিতৰলৈকে গৈছিলি নেকি
অঁ অলপ ভিতৰলৈকে মানে সেই ফেক্টৰীটোলৈকে যাব দিয়ে আৰু তাৰপিছত নিদিয়ে
পাঁচ টো নালাগে
নাই নাই নালাগে আৰু তোৰ এই ৰঙিয়াৰ ফালে।
উম।
ৰঙিয়াৰ ফালেও মানে এটা ছাইড আছে সেইটোৰেও যাব পাৰে সেইটোৰে বেলেগ ছাইডত যাব পাৰে আৰু বেলেগ চাইড ঘূৰিব পাৰে।
অ
তাতো তেনেকুৱাই মানে আধাৰ কাৰ্ড বা পান কাৰ্ড দেখালে হয়।
অ অ।
উম।
আৰু বুদ্ধ মন্দিৰবোৰত সোমাব পাৰিনে?
উম পাৰি পাৰি।
তাতে বুদ্ধ মানুহবোৰ পোৱালীবোৰো থাকে চাগে।
উম।
ইহঁতে কেনে, ইহঁতে পূজা কৰিছে। কৰিছিলি নিকি তাত গৈ?
অ সোমাইছিলোঁ। এতিয়া সিহঁত তাহাঁতৰ নিয়মবোৰতো আমি নাজানিম কেনেকুৱাকে কি কৰে।
তাত পূজা কৰেনে এনেই?
কৰে কৰে।
অহ।
ঠিকে আছে মানে ময়ো। ভাবিছিলো যাম বুলি তাকে সেইকাৰণে সুধিলো অলপ।
অ যাবি বহুত ধুনীয়া হয়। শান্তি পৰিৱেশ এটা আছে আৰু।
অ।
উম।
ঠিকে আছে দে তেন্তে, উম দে আহ উম।